হেল্লো' হেল্লো'
অঁক
কি হ'ল শুলিয়ে নে কি?
নেত ভে
শুলিয়ে নে বোলো?
নাই কোৱা আকৌ
উ
নাই কোৱা।
পিতন দিম ৰ শু সেয়া হে সোনকালে শুবা সোনকালে উঠিবা দেই।
কভাত
হেৰি কি বুলি কয়? ভাত নাই খোৱা খাবই মন নাই ভাত ৰাতি ৰাতি খাব মন নাযায়। ৰাতি ৰাতি ভাত খাব মন নেযায়, নাই খোৱা।
অ
উম, ক তাৰপিছতে এয়া হেৰি কি বুলি কয়, এতিয়া কি একো নেচাও নে কি? জেগা উথনি যত ধুনীয়াকে পাতিছিলো যে নহয় তাতে তাতে যাচোন। হ
খালো
কি হয়? উঠনি বোলে ধুনীয়াকে হেৰি শুনিছিলো।
কৰা
হা? গৰমত অকমান মানুহে বাহিৰে চাহিৰে অ গৰমত বাহিৰলৈ ওলাই কৰি যা আকৌ ভিতৰতে সোমাই থাকিলেতটো বেছি বেছিহে গৰম লাগিব। ভিতৰত এ গৰম দালত এ গোপাল মাৰি সোমাই নাথাকিবি, অকণ বাহিৰলে মই এতিয়া চ চত কত বহি আছোহি।
বাহিৰ
ধুনীয়াকে।
সহতে আ আছো বন
উম, মাতটো অহা যোৱা কৰি আছে যে? উথনি আকৌ ধুনীয়াকে শুনিছিলো। বুজা নাই? ক তোমাৰ সেয়া আজি দিনতো কষ্টও হৈছে তালৈ গ'লো উৎপাতকে অ তালে গ'লো উৎপাতকে আকৌ এয়া কি বুলি কয় পোৱালিটো থৈ গলো যে কানি আছে অনিত টাইম আজিকালি মানে মোৰ নামটো লৈ লৈ মাতি ফুৰিব একদম। নাথাকা হৈছে। আকৌ দুদিনমানৰ পৰা মামা মামা চিঞৰি থকা হৈছে হা, উম আহ শুনি আছো দে মই, আহ শুনি আছো মই। দুদিন মান বোলো আকৌ হেৰি মামা মামা চিঞৰি থকা হৈছে,
অ
তাৰপিছতে গাড়ীখন গাড়ীখন চলাব লাগে এইফালে হেৰি চলোৱা নেযায় কি হে? অ।
শুনি আছো দে মই তা তাৰপিছতে সেয়া গাড়ীখন গাড়ীখন চলাব লাগে তাৰপিছতে কি কওঁ উম হেৰি কৰি দিও এয়া ঘূৰাই লৈ ফুৰিব লাগে গাড়ীখনত।
অ
তাকে এতিয়া হেৰি উম। উম তাৰপাছতে এয়া হেৰি কি বুলি কয় তাকে এতিয়া তৌ আহ দুুইজনীয়ে কি কওঁ এয়া মেচিনটো ভালক লওঁ লৈ পেলাই, এ আধা আধাকে দুই জনীয়ে আ হেৰি ব্যয়ৱসায় এটা আৰম্ভ কৰো দে যিকোনো। মই অকলে নোৱাৰিম নহয়।
উম হ'ব দে দিব লাগিব দে তহঁতৰ দোকান আছে মে চিন চিন আছে কাপোৰ চিলোৱা
কি আনিলে লাভ হ'ব মই কওঁনে পেটিকোট, ব্লাউজ, হা তাৰপাছত সৰু ল'ৰা-ছোৱালীৰ কাপোৰ যে পেজেন দিয়ে যে মানুহে
অ।
সৰু ল'ৰা-ছোৱালীৰ কাপোৰ এইকেইটা বস্তু আনাব লাগিব।
অ অ সেইয়াই তাকে ত কৈছোঁ উম।
অ কাৰণ মানুহে পেটিকোট পিন্ধিবয়, ব্লাউজ পিন্ধিবই,
অ সেয়া অ সেইকেইটা লাগিবই কাৰণ কিয় এতিয়া হয় সেইকেইটাক আকৌ বজাৰ আহিব নে ওচৰ পাই অহ হয়।
অ চবাই ল'ব তেতিয়া আকৌ ল'ৰা-ছোৱালী মানুহৰ জন্মদিন হ'ল, অ কাপোৰ এযোৰ, কিবা এযোৰ হয়।
অ
অ আচাৰ আচাৰ ব্যৱসায়ত বোলে লাভ নহয় বুলি কলে আৰু সেই কাৰণে এতিয়া মই হেৰি ব্যৱসায় এটাহে কৰিম। এতিয়া এইকেইদিন মই নেযাও যে সৰিয়হ আছে, সৰিয়হ খিনি সে ঢেঁকীতে খুন্দিব লাগিব, বেহুৱা বনাই পেলাই বহুৱা হেৰি বেচিবলৈ দিম। মানুহ এজনী ঠিক কৰিছো আহিব
তাক।
মানে কিন্তু মই বনাই কৰি দিম, বনাই কৰি দি মানুহজনীয়ে বেছি বগৈ।
অ আকৌ মানুহ তহতৰ ওচৰত অ।
অ শুই।
অ'।
অ বেচিব বোলে, বেপাৰী হব বোলে অ। লৈ যাব বোলে বজাৰলে।
অ।
অ বেছিব গৈ পিলে
কৰিব পাৰিবি মাহক
তাকে মই এতিয়া আ
এই বোত যে
আহ গোৱাটো নকওঁ দে এ সৰিয়হ সৰিয়হ সৰিয়হ আছে নহয় আমাৰ ঘৰতে।
অ অ।
অলপমান আনা হয় সেইখিনিকে মই দুইজনীয়া বোলো আহিব দি দিম আৰু এইকেইদিন গৈ আছো বুলি কাৰণে আহা নাই এতিয়া মই নাযাওঁ যে মাতি দিম কাইলে।
অ তাৰ পিছত আকৌ ই আন আন জলকীয়া জল মানে বনাই পেলাই জলকীয়া আচাৰত বনাই পেলাই এনেকৈ সৰু এনেকৈ ঠোঙাতে মানে হেৰি তেওঁকৌ অকণি অকণি বৈয়ামত ভৰাই দিব পৰা নহয়।
তেনেকুৱা বয়ামে নাইচোন।
উম উম উম, কিনিব লাগিব।
এতিয়া জলিকাত জলিকা দাম আকৌ কমক নেকি এতিয়া কেনেকুৱা বা বজাৰ জলিকা দাম?
উম, ইমান দাম নহয় চাগে দে কমেই চাগে নাজানো? এনে অকমান এদিন দিব লাগে মানুহক বেচিবলৈ। এক কেজিমান বনাই, ভাল হ'লে তেতিয়া দিবি মানে। অকল সেইখিনিকে বেছিম নে? অকল সেইখিনিকে নিব নে দুখিনি মানে দুটা
পলিথিন পাম নেকি পলিথিন যে এনেকা আমি যে এয়া এনেকুৱাে পেক পলি কিবা বস্তু কিনি আনিলে পলিথিনটো ক'ত পায় সেইটো গম লব দিবিচোন ভিনদেওক? এনেকুৱা যে আমি মাহৰ গুৰি কিনি আনিলে আৰু কেতিয়াবা আমাৰ আচাৰ
তাৰ গম ল'ব দিয় নালাগে নহয়। এই সেই দোকানতে পাবি আম আমাৰ গুণকাই দোকান। কাণ তাক সুজি সুধিব দিবি।
পলিথিন? অ তেনেকুৱা পলিথিন, অ মই ক'ব ভাই আ কব ফোন কৰিব লাগিব তেন, অ তেনেকুৱা পলিথিন মই খুজিব লাগিব ৰ, সেয়া পলিথিনতে জলিকা আচাৰ এনেকে ভৰা
অ।
অ বেছি নেলাগে বেছ উম।
ওহু অ।
পলিথিনো আনি থৈ দিম। তাৰ পিছতে সেই তেনেকে অ কোনোবা যদি লাগা হয় এহেজ যি অ হয় নহবা বৈয়ামতোতে থৈ দিম সেইটো কা কৈব
অ তেতিয়া দিবি অ তেতিয়া এনে কোনে বিচাৰি আহিলে তেতিয়াহে দিবি এ প
পলিথিনটা ভৱাই অ ভৱাই নথওঁ অ ভাল বুদ্ধি এটা দিলি দে মোক পলিথিনৰ কথাটো কালে গম ল'ম হা লৈ পেলাই বজাৰত যতি জলিকীয়া দাম বজা জলকীয়া দামটো ৰেট টো চাই লওঁ মই এইটো ব্যৱসায়কে ক দে এইকেইদিন নেযাও তাৰছত আমাৰ যে দোকানখন হব হয়
অ অ
দোকানখন হলে তেতিয়া সেয়াতে ৰাখি দিম
অ তাতে ৰাখিবি দিয়া বা কাবাক লাগতিয়াল তাতে আহিব উম
লাগতিয়াল হলে আনি দিম আউ উম বৈয়ামটো ভয়াই দিম আউ বৈয়ামটো থৈ দিম আউ হয় কাৰবাক লাগতিয়াল হ'লে হে পলিথিনতে দি দিম আউ
অ
সেইটোয়ে ভাল হ'ব দে
উ
তাকে কৰিব লাগিব দোকানখন দিয়াতোহে কথা এতিয়া মোৰ আউ
এ দিবি দে চব কাম লগতে নহয় নহয় চব কাম লগত নহয় নহয় অলপ
এ হেতুৱে
দেই হ লাহে ধীয়ে হে হয় মানুহৰ মানুহৰ ধৈৰ্য ধৰিব লাগিব তেতিয়াহে আহে
উম উম উম সেইটোয়ে ধৈৰ্যৰ ফল মিঠা যে কিন্তু মানে এতিয়া মোক সফল হ'ব লাগে বুজিছ মই এতিয়া মো মোবাইল নাই কাৰণে মোৰ দিগদাৰ হ'ব কৈ পেলাই ভিডিঅ' বনাই বনাই দিব পাব লাগিছিলে এতিয়া মোবাইলত
মোবাইল এটা ল'বি আ দে এইকেইদিন থাক আ যেতিয়া ক ল'বি তেতিয়া কৰি দিবি আ এতিয়া আছে ত আকৌ সেইটোতে কই থাকিব পাৱ
এইটোত ভিডিঅ' ভাল নহব নহয় মেকআপ টো উঠি নাহিব নহয় যিটো ৰিয়েলত লাগিব অ মেকআপ টো বেয়া দেখিব বেয়া মবাইল হ'লে গম পালি নে নাই মই যিমানে ধুনীয়াকে ন কওঁ যদি মোবাইলৰ কেমেৰা বেয়া হয় তেতিয়াহ'লে মেকআপতটো ভাল নালাগিব গম পালি সেইটো কাৰণে মানুহে ফটো শ্বুট যে কৱায় সেইটো কাৰণে কৱাই ফটোগ্ৰাফী মাতি মানে তেতিয়া হেই হয় ম কি ভাবিছো তহঁতৰ এইয়া তাইক যে তাইৰ বিয়া ফটো এক কপি ল'ম হা আও মই ময়ো কৰিম কৰি পেলাই চাম কেনেকুৱা হয় চেম হয় নে ন
অ এ লগ
কিন্তু মই তাইক হেয়াৰ ষ্টাইল টো বেলেগ কৰিম আউ গম পালি মই এদিন তাইক কৰিম মানে মই এতিয়া নকওঁ মোৰ ভাল নহয় পা আমাৰ এইয়াই হেৰিয় কেমেৰাটো ভাল নহয়। তালৈ গৈ পেলাই কৰি তাইৰ কেমেৰাটো দিয়ে ফটো উঠাব লাগিব।
তাপ, অঁ অঁ।
তাইৰ কেমেৰাটো ভাল আও। আমাৰ বৌৰ---া অঁ, বৌৰ কেমেৰাটো ভাল নহয়। মই সেয়া বেলেগ দিমা অঁ তহঁতৰ তাই হেয়াৰ ষ্টাইলটো মানে, ই যেনেকে দিছে তেনেকে নিজে বেলেগ দি পেলাই কৰি চাব পাৰিব এদিম।
অঁ
হ'ব দে ন'। নুশুবি দেই, এতিয়া শুবলৈ হোৱা নাই দে অসময়ত।
অ
গম পালি? এতিয়াই।
বহুত। হত অ মা। আ শুম। মা ঘৰত মই শুম।